হেল্ল'!
কি কৰি আছে?
হেল্ল'!
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' হয়
কি কৰি আছে?
এ' ভাত পানী খালো খাই কেনে বহি আছো আৰু।
অ' ভাত খাই হৈ গ'ল?
উম' ভাত খালো।
অ' এতিয়া শুবহে লাগে নে ঘুৰিব যাব এবাৰ?
নাই এতিয়া মোবাইল টিপিম ম যিহেতু মোবাইল যুগ পৰিছে মোবাইল টিপি চিৰিয়েল চাম
উম'।
কুমকুম ভাগ্য আছে কুন্দুলী ভাগ্য আছে এইবিলাক চাম চাই পিছতহে শুম আৰু
আহ আহ।
আপুনি খালে ভাত?
অ' ময়ো খাই উঠিলো এই মাত্ৰ।
ঘৰৰ মানুহ চবে খালেই চাগে?
উম' চবে খালে চাবেই খালে শুব ওলাইছে আৰু।
অ'
মা শুব ওলাইছে দেউতা শুব ওলাইছে ছোৱালীজনীও শুব ওলাইছে।
হ'।
আপোনালোকৰ ছোৱালীজনী উম'
পৰীক্ষা কেনেকুৱা হৈছে বা?
অ' তাইৰ পৰীক্ষা কালিৰ পৰা হবহে হোৱাই নাই। হাহ মানে কালিহে গম পোৱা যাব আৰু কি হৈছে আৰু। উম'।
অ' মোৰ ছোৱালীজনীতো পৰীক্ষা হৈ আছিলে পৰীক্ষা দি আহিছে আজি দে আগবেলা আছিলে।
অ'। অ'। নহয় ডাঙৰ ছোৱালী জনীৰ খবৰ কি?
ডাঙৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী খবৰ ভালে কেঁচুৱা হৈছিলে। এতিয়া ধৰ তেইশ তাৰিখৰ পৰা ধৰ চাৰি মাহত ভৰি দিলে কেচুৱাটো।
উম'।
ফোন কৰিলে বৰ ধুনীয়াকে মাত দি থাকে আৰু। উম' কেচুৱাটো বহুত ভালে আছে কথা বতৰা পাতিয়ে থাকো আৰু।
ডাঙৰ হৈছে আৰু।
চাৰি মাহত ভৰি দিছে কালি পৰা।
অ', অ, অ', এনেই মানে ইয়াত অহা নাই আৰু
অহা নাই, মানে ইয়াতে আমাৰ ঘৰতেটো হেৰি কৰিলে গা খালাজ কৰিলো।
উম',
ইয়াতে ৰাখিলো দিয়ক। তিনিমাহ দুমাহ দহ দিন মান ৰাখিলো।
পঠিয়ালো হে
অ', গৈছেহে মানে
গৈছে, মানে এই ৰবিবাৰ আহিলে বাইশ দিন হ'ব আৰু যোৱা এতিয়া সদায়তো ফোন কৰিবই লাগে। উম, সদায় ফোন কৰিব লাগে। মই নামাৰিলে আকৌ মাকে মাৰে মাকে মাৰি পেলাই দিয়ে।
অ',
এয়া কথাটো ক'ব নোৱাৰে ন হে হ এনেকেই থাকে আৰু
অ', অ,
হাঁহি থাকে।
উম',
ফুৰিব ল'ব লাগে। হাত দুখন মই আগ মই হাত দুখন যদি আগ বঢ়াই দিও আকৌ আহিব খোজে মোৰ ওচৰলৈকে যোৱাৰ জোৱাইয়ে এয়া মি যি কাম কৰে, আৰু ঘৰ বনাই ইত্যাদি আৰু এনে টাইলছ লগাই এইবিলাক পকা ঘৰৰ
আহ অ', অ,
সেইবিলাক কাম কৰে ভাল জোঙাইটো, উম,
উম', এতিয়া গৈছেহে যদি আৰু ন,
অ', গৈছে মানে এতিয়া ভুই চুই ৰুই লৈ পিছতহে আহিব আৰু
অ', অহা দেৰি আছে আৰু
অ', দেৰি আছে। দুমাহ মান পিছত আহিব চাগে ফিক্স হোৱা নাই।
উম', উম, অ, ঠিকেই আছে। উম',
আৰু কিবা সুধিছিলে আপুনি।
অ', লৰা এটাও আছে বোলে। লৰাটো
অ', ল'ৰা এটা আছে। ল'ৰাজন নাথাকে আৰু গৈছে এক বছৰ হলে আৰু
অ', অ, কি কি কাম কৰে? কি কাম কৰিনো?
এই ঘৰ ভাড়া লব লগে মানুহ আহে নহয় তাত কিব বিচনাপত্ৰ সেইবোৰে ভাল আৰু এনেকুৱা হেভি কামত সোমোৱা নাই মানে সৰুতে পঠিয়ালো ন
অ', অ বেছি সৰু হৈ আছে নেকি?
উম দেউতাক নাই এটাই ল'ৰা মোৰ। দুজনী ছোৱালী মই হাজিৰা কাম কৰি চলাবও নোৱাৰো।
অ।
উম সেইকাৰণে সৰুতে কাম অ পঠিয়ালো কৰিবলে। অ তাতে আছে।
অ।
কাম -বন কৰি আছে ভালে আছে সন্ধিয়া ফোন মাৰিছিলে।
অ।
উঘ্।
অ। কথা পাতি থাকে আও।
অ কথা পাতি থাকে মানে কাইলৈ যোৱ কালে কাই। কালি হেৰি কৰিছিলে। এয়া মোবাইলটো ভাঙিলে ডিচপ্লেত ভাঙিলে অ।
অ।
এ লগাই আনি পেলাই ভিডিঅ' কল কৈছে। ফোন কৰিছে এই অলপ আগতে ফোন কৰিলে কৰিলৈ পেলে দেখাইছে ভিডিঅ' কল অ আ হেৰি। ডিচপ্লেত লগাই আহিলো ভাল হৈছে ন ডিচপ্লে ত নাম বেয়া আছে। আছে সেই দেখালে মোক চালো ভালে।
অ অ।
তাতো বহুত বস্তু বিলাক বহুত দাম হয় আমাৰ ইয়াৰ নিচিনা নহয়ে।
অ। অ বহুত দাম।
কিবা এটা কিনি খাব লোৱা অ। কিবা এটা কিনি খাব লগা হলে পঞ্চাশ টকাৰ তলত একো নেপায়েই আৰু আমাৰ ইয়াত যেনেকে পায়। পাঁচ টকা, দহ টকা তাত সেইবিলাক নাপায় আৰু পঞ্চাশ টকাৰ তলত একেৱে নাপায়।
অ। অ। এতিয়া এতিয়া ইমান সোনকালে নাহিব চাগে কেইদিনমান থাকিব আৰু ন।
অ আৰু এক বছৰ থাকিপেলে আহিম বুলি কৈছে এতিয়া। একো যদি উপাৰজনে যদি একো অসুবিধা নকৰে। তেতিয়াহ'লে থাকিব।
অ। অ অহ। হ ভালেমান পইচা কমাই আনিব পাৰিব আৰু।
আহঁ। দৰমহাটো বেছি নাপায় ন।
উম।
হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।